নমস্কাৰ।
হয় নমস্কাৰ, নমস্কাৰ।
হয়, হয়।
হয়, হয় মানে হয় মই অকণমান ওলাই আহিছো। যিহেতু আমাৰ সেই যি আমি যি কথোপকথন কৰি আছিলো যি যোগাযোগ আমি সম্পন্ন কৰি আছিলো কিন্তু সময় মানে উ যিহেতু সময়ে মানে অতিক্ৰম কৰিলো আমি সময়সীমা। গতিকে ফোনটো মানে আপোনাৰ নিজে নিজেই ডিচকানেক্ট হৈ গ'ল বা অসংযোগ হৈ গ'ল। গতিকে মই সেয়েহে আকৌ আপোনালৈ পুনৰবাৰ যোগাযোগ কৰি সি আমাৰ একেখিনি কথোপকথনকে মানে আ আ- আ মানে য'ত এৰিছিলো ত'ৰ পৰা আৰম্ভ কৰিবলৈ বুলি বিচাৰিছো।
কৰিলোঁ, অ', হয়-হয়।
হয়, মানে মই কৈ আছিলো, আপুনি জীৱনত ইমান ছোৱালী ভাল পালে।
হয়।
আৰু এনেদৰে মানে ষ্টাৰ্ণলৈ যেতিয়া আমি প্ৰথম গৈছিলো আপুনিয়ে মইয়ে আৰু যিহেতু আপোনাৰ মোৰ দুই জনৰে সেইটো সপোন আৰু আমি এনেদৰে পাতিছিলো। ক্লাছ ছিক্স অ', ছিক্সতহে আহিছে নাইন টেনত মানে আমি এনেকৈ পাতিছিলো নৱম আৰু দশম শ্ৰেণীত। যে আমি দুয়ো যাম, ষ্টাৰ্ণলৈ বুলি। আৰু সেই সপোন যিহেতু আমি পুৰণো কৰিলো তালৈ গ'লো। আৰু যোৱা পিছত আপুনি যি এখন জাল পেলাই দিলে ঝৰ্ণা শইকীয়ালৈ বুলি। সেই জালখন যদিও ফল হ'ল, কিন্তু আচলতে আপোনাক সেইটো এটা ঠগ প্ৰবঞ্চক কৰা হ'ল।
নহয় আচলতে জালখন আচলতে মই পেলোৱা নাছিলো, আপুনি সঠিকভাৱে এই কথাটো নাজানে।
হয়।
মানে মই আপোনাক কৈছিলোঁ, আপুনি হয়তো পাহৰিব পাৰে। মানে কথাটো এনেকুৱা যে যেতিয়া প্ৰথম আমাৰ মানে স্তানৰ যিটো গ্ৰুপ খুলিছিলে
তেতিয়া সেই গ্ৰুপৰ পা লৈ মোৰ-মোৰ নাম্বাৰ টোত মানে তেওঁ মেছেজ কৰিছিলে মোলে, হাই বুলি এনেকে মেছেজ এটা কৰিলে। তাৰপিছত কিছু সময়ৰ পিছত তে মানে ডিলিট কৰি দিলে, মই মানে সেইটো মেছেজ চালোঁ। চোৱাৰ পিছতে তেওঁ ডিলিট কৰি দিলে, তাৰপিছত লগে- লগে মই মেছ কৰিলোঁ কোননো বুলি, তাৰপিছত তেওঁ কৈছে তে মানে মই কৰা নাছিলোঁ মেছেজ, লগে- লগে মানে অকণো পলম হোৱা নাই লগে- লগে কৈছে, মই কৰা নাছিলোঁ মই মোৰ ভণ্টীয়েহে কৰিছিলে। তেওঁৰ আচলতে ভণ্টিয়েই নাই, তেওঁৱে কৰিছিলে।
হয় হয়- হয়।
তাৰপিছত তেওঁ মই চিনাকী হ'লোঁ আৰু মানে, চিনাকী হ'ল। তেওঁ হ'ল ময়ো হ'লোঁ। তাৰপিছত ভাল পোৱাৰ কথা আচলতে মই ক'লোঁ, বহুদিন কথা পতাৰ পিছত প্ৰায় এসপ্তাহ মান কথা পতাৰ পিছত মইয়ে ক'লো মানে, প্ৰস্তাৱ ভাগ ময়ে দিলোঁ, তাৰপিছত আমাৰ সম্পৰ্ক এটা আগবাঢ়িলোঁ, তাৰপিছত আগ বাহি অলপ দিন থকাৰ পিছতে আমাৰ সম্পন্ন বিচ্ছিন্নও হ'ল।
হয় হয় হয় আচলত- এই বিষয়ে মই আপুনি চাগে মোক কোৱা নাছিল বা কৈছিল যদিও মই পাহৰিছো। আ মোৰ মনত নাই আচলতে। হয় হয় আচলতে মানে মোৰ এনেকুৱা এটা পৰিস্থিতি আহি গৈছে যে মোৰ স্মৃতি শক্তিটো মানে বহুত অ মানে বিলুপ্ত হৈ গৈছে স্মৃতিশক্ত- বহুত কমি গৈছে মোৰ আচলতে আজিকালি বহুত কথাই মনত নাথাকে। কিয় হৈছে মই এইটো নিজেও বুজি নাই পোৱা মায়ে যদি আপোনাৰ
সেইটো আপোনাৰ ক্ষেত্ৰত বুলি নহয় সেইটো মোৰ ক্ষেত্ৰতো হয় মানে কি আমাৰ এনেকুৱা হয় মানে আমাৰ বহুতো কথা মনত ৰাখিবলগীয়া হয় এতিয়া পঢ়াৰ ক্ষেত্ৰতে হওঁক বা অন্য কিবা ক্ষেত- ততে হওক বহুত কথা মনত ৰাখিবলগীয়া হয় আৰু ইমান কথ- কথা আমাৰ মানে মনত ৰাখ ইমান খিনি কথা আমি মনত ৰাখিবলে মানে সুবিধাই নহয়। মানে কৈ দিলৌ ঘপককে শুনি পিনি পাহৰি যোৱা হয়।
হয় আচলতে মই যেতিয়া শুবলৈ লওঁ শুৱাব পাতি পৰো তেতিয়া মায়ে আপোনাম মোবাইল টো চাৰ্জত লগাই কয় যে মোক খুলি থবি খোৱাৰ আগত কিন্তু মই সেই বিষ- মানে একেবাৰে পাহৰি যাওঁ যিহেতু মই শুৱাৰ আগত আপোনাৰ বিভিন্ন ধৰণৰ বা গেম খেলো বা বিভিন্ন ধৰণৰ কিবা কিবি চাওঁ, গতিকে পাহৰি যোৱা হয় আৰু সেইবাবে মই গালিও খাওঁ।
হয় এই এইটো এইটো এইটো হয়েই মানে আপোনাৰ টোপনিৰ জালত মানে কি কৰা হয় লাষ্টৰ সময়কণত মানে শুৱাৰ আগৰ সময়কণত কি কৰা হয় মানে একো ধৰিবই নোৱাৰি মানে টোপনিৰ জালতে মানে কি কৰা হয়।
হয় হয় হয় মই বুজি পাইছোঁ। বাকী
লে তেনেকে টোপনি ধৰে ন।
হয় হয়। আৰু আপুনি চওক এতিয়া আপুনি যি বিষয়ে কৈ আছিল সেই জৰ্ণা শইকিয়া এতিয়া জৰ্ণা শইকীয়া বিষয়ে যদি মই কওঁ। তে তাই এজনী মানে অতি কুঠা ছোৱালী আছিল তেনেকে বুলি ক'ব লাগিব। কিয়নো আজিকালি ছোৱালী প্ৰায়ে আপোনাৰ এনেকুৱা যে এটা বয়ফ্ৰেণ্ড থকাৰ পিছতো বা এজনক ভাল পোৱাৰ পিছ- টো দ্বিতীয়জনক ভাল পাব খুজি তেওঁলোকে মানে বি- ভিন্ন ধৰণৰ অ বাহ দিয়া সৃষ্ট- ছেম কৰে। মানে বাঁহ দিয়ে বাঁহ দিয়ে আপোনাক যেনেকে ভলুকা বাঁহ দিলে। তাই মানে আচলতে এজন অতি আহ যুৱকক এজন যুৱকক ডাঙৰ যুৱকক ভাল পাই থকাৰ স্বত্বেও আপোনালে সেই দৰে মেছেজ কৰি আপোনাকে প্ৰেমৰ জালত ফচালে। আপুনি ফুচিও গ'ল। আৰু আপুনি চক আহ নাই আচলতে মই ল- দি কওঁ শিখামেম শিখামেমক ন এনে প্ৰকৃতিৰ এজন ব্যক্তি মানে শিখা মেমে আপোনাৰ কেনেদৰে সকলো বাৰ্তা লাভ কৰে আপুনি এতিয়া চক আপুনি যে তেতিয়া জঝোৰণাৰ লগত মানে প্ৰথম প্ৰথম এসপ্তাহ মান সময় মানে তুমি ভাল পাই আছিল। তেতিয়া মানে হয়তো স্কুলৰে চবেই গম পোৱা নাছিল কিন্তু মেমে সেই বিষয়ে মানে গম পাই গৈছিল। গতিকে মানে কেনেধৰণে এইটো এটা সম্ভৱ কথা যে গম পাই যায় ইমান সোনকালে তেওঁৰ মানে কোন আছিল আচলতে খবৰ দিয়া মানুহ আপুনি কিবা জানে নেকি এই বিষয়ে?
মই এই বিষয়ে ইমান এটা জ্ঞাত নহয় তেওঁৰ খবৰ দিয়াৰ ওপৰত কিন্তু মোৰ মানে এনেকে হেৰি হয়, এজন বা দুজনৰ ওপৰত সন্দেহ হয়।
হয় ইজনে
এজন বোমণি শইকীয়া আৰু দুই নম্বৰজন আমাৰ ক্লাছৰ এজনী কন্যা এই নিচা বুলি কয় নিচা মানে আপোনাৰ ধৰিব পাৰিছে নে শকতজনী হয়।
হয় হয় ভৰালি ভৰালি।
ভৰালী আছিলে অ।
হয় তাইক তাইক আপুনি সন্দেহ কৰিছে ঠিকে আছে কিন্তু বুমণি শইকীয়া নামটো আপ- পুনি ভুল লৈছে কাৰণ মই আচলতে যদিহে মই লোকৰ খবৰ খাতি তেওঁ দিলোহেঁতেন কিন্তু মোৰ নিজৰ খবৰ খাতিয়ে তেওঁ গম পাই গৈছিল বা সুধি দিছিল খবৰ খাতি কেনেকুৱা গতিকে ময়ো আচৰিত হৈ গৈছিলোঁ।
নহয় মই মানে এনেকোৱাক এ এইটো কেলে ভাবিলো মানে বৌমণি শইকীৰ নামটো মানে বৌমণি শইক- এতিয়া মেমৰ লগত মানে ভালদৰেই মানে কথা কথোপকথন মানে বাত- ৰ্তালাপ কৰি ফুৰে।
বা ময়ো কৰি ফুৰোঁ মানে আমি দুটাই মানে বেছিকৈয়ে কৰি ফুৰোঁ আৰু লগতে মোৰ বেছিভাগ কথা বুমণি শইকীয়াই জানে আৰু উৎপলে জানে। এই দুজন ব্যয় আৰু তেতিয়া সেইটো সময়ত কৈলাসে জানিছিলে এই এইকেইজন মানুহে মোৰ কথা প্ৰায়বোৰ কথা জানিছিলে। আৰু বেলেগ কোনেও জনা নাছিলে জ্ঞাত
হয় কিন্তু আপুনি মোক বিশ্বা- কৰক এই বিষয়ে মানে সেই বৌমণি শইকীয়া মানে মই, মই আপোনাৰ একেবাৰেই মই সেই বিষয়ে মানে মই কোৱা নাছিলো সেইটো সঁচা কথা আৰু তেতিয়া মানে আপোনাৰ কিয়নো আপুনি চাওক তেতিয়া আমি ষ্টাৰ হলে আপোনাৰ প্ৰথম প্ৰথম গৈছিলো। আৰু গতিকে প্ৰথম প্ৰথম যাওঁতেনে আপোনাৰ মই মেমৰ লগত মানে ইমানো বেছ- আচলতে মানে ফ্ৰী হৈ মানে মানে ইমান ভালকে আপোনাৰ কথোপকথন তেতিয়ালৈকে আৰম্ভ কৰা নাছিলো যে মই তেতিয়াই আপোনাৰ সেই বিষয়ে তেওঁক অৱগত মানে কৰো মানে কৰিলোহেঁতেন। তেনেকুৱা ধৰণৰ এটা সম্বন্ধ তেতিয়ালৈকে গঢ়ি উঠা নাছিল আৰু আপুনি ধৰক মই যদি সেই বিষয়ে বাদ দিওঁ আ বছ হা বৰচা যি দেউৰী আপুনি তেওঁক দুদিন মাত্ৰ ভাল পাইছিল আৰু সেই দুদিনতে আগদিনা যেতিয়া আপুনি প্ৰেমত আৱদ্ধ হৈছিল পিছদিনা সেই খবৰ গৈ তেওঁৰ কাণত পৰিছিল। গতিকে আপুনি ভাবক তেওঁৰ যোনটো কানেকচন মানে তেওঁৰ যোনটো সংযোগ সেই সংযোগটো কিমান মানে আচলতে গভীৰ।
গভীৰটো মানে এইটো ছোৱালীকেইজনীয়ে মানে ভালকৈ জানিছিল। মানে সেই ক্ষেত- তত মোক যেতিয়া দলিয়াই দিম বুলি কৈছিলে, সেই সেই সময়ছোৱাত সেইকন সেইকন জেগাত মানে আছিলে দুজনী ছো- পোৱালি মানে মেইন মানে
মানে দুজনী ছোৱালী একদম ওতঃপ্ৰোত ভাৱে জড়িত আছিলে এজনী হ'ল নিচা আৰু দুই নম্বৰজনী হ'ল জেচমিন।
হয় হয় নহয় আচলতে দলিয়ে দিয়াৰত দলিয়াই দিয়াৰ আগদিনা আপোনাক এই বিষ- কৰিব মানে কৈছিল যে বৰষা ৰ বিষয়ে মই কিবা এটা গম পাইছোঁ গৌতম খবৰ ঠিকে তেনেকে বা মানে ধৰণৰ এনেকুৱা কৰিছিল, মানে পিছ দিনাই মানে তেওঁ গম পাই গৈছিল মানে এইটো কেনেকৈ সম্ভৱ। মানে তেওঁৰ আচলতে ইমানেই মানে ডাঙৰ এটা সংযোগ ব্যৱস্থা আছেনে যে তেওঁ আ স্কুলত কিবা এটা হলে গম পাই যায়। যেনেদৰে ধৰক এতিয়া হেপি, হেপিৰ বিষয়ে তেওঁলোক বহুত কিবা কিবি জানে।
হয় হয়।
এ তেওঁৰ মানে সক- সকলোৰে লগত মানে সুন্দৰভাৱে কথোপকথন কৰে বা সকলোৰে লগত মানে অ সকলোৰে লগত সম্পৰ্ক ভাল আৰু ভালদৰে মানে কাকো মানে বাছ বিচাৰ নকৰে, সক- সকলোকে সমানভাৱে মানে ভাবে সেইবাবে তেওঁৰ তেওঁ মানে এই সকলো কথা মানে জ্ঞাত হৈ যায় মানে সকলোৰে লগত সমানভাৱে কথোপকথন কৰাৰ বাবে সকলোৱে কথাবোৰ কৈ দিয়ে আৰু।
হয় হয় মই বুজি পাইছো আপোনালোক অ বুঢ়া বঢ়া আপোনালোক অকণমান অপেক্ষা কৰি দিয়ক কিয়নো আমাৰ বৰ বেছি সময় নাই আমাৰ যিহেত- টো আমনি লাগিছে এ দুইজনে কথোপকথন ইমান দেৰি কৰি কৰি গতিকে মই ভাবো ভোলা বৰাই যদি গৌতমৰ সৈতে অকনমান সময় কথোপকথন কৰে। আৰু মই যদি বলুৱা সিঙৰ লগত অকণমান দেৰি কথোপকথন কৰো। তেন্তে হলে আমি সকলো সুখী হম যিহেতু আমাৰ আৰু বেছি সময় নাই। আৰু আমাৰ বৰ্তমান দহ মিনিট অতিক্ৰম কৰিছে আমি ৰীতামণি বৰা মই ৰীতামণি শইকীয়া আৰু মই
হয় হয় মই সুন্দৰভাৱে শুনি আছোঁ, আপুনি কোৱা সকলোবোৰ কথা মই শুনি আছোঁ।
হয় হয়।
আৰু লগতে মানে এ সেই আৰু আপোনাৰ কথা কিছুমান কওক চোন আপোনাৰ কথাবোৰ ক'লে ভাল পাম।
হয় মোৰ বিষয়েনো কি ক'ম যিহেতু অকনমান মা- মানে লুকুৱাই ৰাখিব লগা হয় কথাবোৰ আপুনিতো জানেই মোৰ বিষয়ে। মানে ভাতৃ আগৰ এইবিলাক মানে ব্যক্ত কৰিব নোৱাৰি সেয়েহে মানে মই মোৰ বিষয়ে বেছি কথা আপোনাক কম বুলি মই ভবা নাই বা উলিওৱা নাই।
হয় হয় মই, মই সেইটো সেইটো কথা বুজি পাই সেইটো কথাৰ ওপৰত লক্ষ- খৰাকীয়ে মই আপোনাক আপোনাৰ কথাবোৰ সোধা নাই।
হয় হয় মই বুজি পাইছো আপুনিও যে সেই বিষয়ে জ্ঞাত।
হয় হয়।
হয় আমি নিশ্চয় আমি বেলেগ দিনা যদি আমি ভালদৰে কথোপকথন কৰোঁ। তেতিয়া মই মোৰ বিষয়ে মোৰ জীৱনৰ বিষয়ে মোৰ জীৱনৰ যি মোৰ আত্মজীৱনীৰ বিষয়ে মই আপোনাক নিশ্চয় অৱগত কৰিম।
হয় হয় নিয়া আপুনি অৱগত কৰিব মও মই শুনিও ভাল পাম মানে। আৰু মোৰ আৰু কিছুমান কথা আছে। মোৰ মানে আপুনি আপুনিতো জানেই আপ- আপুনি সেইটো বিষয়ত মানে ওতঃপ্ৰোতভাৱে জড়িত। মই প্ৰথমেই কৈ যদি আপোনাৰ জোনমণিৰ লগত সম্পৰ্কত আহিলোহেতেন তেতিয়া বহুতেই হয়তো ভাল আছিলে। তেওঁ ছোৱালীজনীও বেয়া নাছিলে।
কিন্তু এটা কথা নহয় নহয় আচলতে এটা কথা আপুনি যে কৈছে যে গৈ আচলতে তেওঁৰ লগত যদি সম্পৰ্কত আহিলেহেঁতেন। আপ- আপোনাৰ ভাল আছিল, কিন্তু আচলতে আপুনি নাজানে তাই মানে তেনে আচলতে প্ৰকৃতিৰ ছোৱালী নহয় আচলতে তাইৰ মন প্ৰথমতে বেলেগক দি থৈছে সেই বিষয়ে মই আপোনাক বি- তং ভাৱে জনাব নোৱাৰিম তাৰ বাবে মই ক্ষমাজ ক্ষমা হৈছো আপোনাৰ ওচৰত ক্ষমা প্ৰাৰ্থী। আৰু মানে তাই আচলতে মনতটো বেলেগক দি থৈছে।
হয় মানে তাই এইটো কথা আপুনি এতিয়াহে গম পাইছে নে নে সেইটো সময়তে গম পাইছিল মোক যেতিয়া আপুনি কৈছিলে।
নহয় নহয় নহয় নহয় হয় মানে আপুনি যেতিয়া মানে তেওঁক কৈছিল তাৰ পিছতহে মই এই বিষয়ে অৱগত হৈছো সেই বিষয়ে। হয় নহ'লে মই আপোনাক হয়তো মানে তেনেধৰণৰ পদক্ষপ ল'বলৈ নিদিলোঁহেতেন বা মই নিজেই নলোঁতেন যিহেত- ত মইয়ে আপোনা মানে ক'বলৈ মই হেৰি কৰিছিলোঁ। হয় আপুনি বুজি পাইছে, গতিকে মানে তাই তেনে প্ৰকৃতিৰ ছোৱালী নহয়। চলতে
হয় তেওঁৰ যুৱকজন এতিয়া কৰ বৰ্তমান?
এ বৰ্তমান মানে সেই যুৱকজন আচলতে আপোনাক মানে মই সক- সকলো কথা বিতংভাৱে ক'ব নোৱাৰিম কিন্তু মানে এনেকুৱা কথ- থাটো হ'ল যে সেই যুৱকজনে মানে তেওঁ লগত অকনমান ধোকা ধাৰি